হেল্ল' অহ কি কৰি আছা।
বহি আছো, তই কি কৰি আছ।
ময়ো এনে, এনে বহি আছো আৰু গৰমো বেছি পৰিছে যে বাহিৰতে এনে বহি আছো।
উম, হম, বহুত গৰম পৰিছেও আজি। কি হ'ল মানে এইকেইদিনো লগৰ লগত বৰষুণ দি দিলে ন।
অ - অ - অ।
তাৰ পৰা এতিয়াতো বহুত ৰাই আজি একে চাইডতে বহুত ৰ'দ দি দিছে।
অ, তাকে।
থাকিব পৰা নাই মানে।
বাকী খবৰ খাতি ভালেই নহয় উম, ভাল - ভাল তোৰ।
উম, আছো আৰু সেহেন গৰমত ঠিকে থাকে বুলিয়ে কব লাগিব।
অহ - অহ।
নহয় বেছি বেয়াও নহয়।
উম,
বাকী ঘৰত সকলোৰে ভাল?
ভাল - ভাল তোৰ তহত?
আমাৰো ঠিকে থাকে আছে।
অ, ভাত পানী কিহেৰে খালি।
ভাত পানীতো দালি তাৰ পৰা আলু ভাজিছিলে। লগত তোৰ এই খৰিচা চাটনি আছিলে।
অ',
এনেকে খোৱা হ'ল আৰু।
অ - অ মই খালো অহ।
ত, কিহেৰে খালি।
মই মচুৰ মাহৰ দালি আছিলে তাৰ পৰা আকৌ আলুগুটি পিতিকা আছিলে তাৰপা তাত মানে পিয়য়াজ দি পেলাই মই বোলো দালি নেখাও নেমু চেপি তোৰ মানে এনেকে পানী ঢালি যে খাই ভাতটো। তেনেকে আলুগুটি। পিটিকাই খাই দো তাৰপা লগত আমৰ আচাৰ আছিলে যেনিবা ঘৰতে আম আছিলে যে।
উম।
সেয়া আৰচা লৈ পেলাই তেনেকে পানী দালি ভকেইটা খালো।
বাকী উম, বাকী তহতৰ ঘৰৰ আম আছে?
উম, আম আছে অ, পকিয়ে আছে বাৰু এতিয়াও।
ঠিকে আছে - ঠিকে আছে আমাৰ ফালে আহিলে লৈ আহিবি আমাৰ পকা নাই তেনেকে। অলপ মানে শেহতীয়া হ'ল লগাটো।
বাকী এনেই আম কঠাল এই গৰমৰ বতৰত খাইছ নে নাই?
উম, আমটো খোৱা হৈছে বাৰু তেনেকে কঠালটোহে খোৱা হোৱা নাই। তই?
মই আমো খাইছো বাৰু আমু ঘৰতে আছে কঠালটো সিদিনা মামাই লৈ আহিছিলে মানে। তাকে সেইটোকে খালো আৰু ঘৰতে।
তাকে - তাকে বতৰৰ ফল খাই থাকিব লাগে।
উম - উম তাকে। বাকী উম, খেতি বাতি লাগিছহত নে?
খেতি বাতি লগা হৈছে আৰু তোৰ এক - এক বিঘা মান ৰোৱা হ'ল।
উম - উম।
বাকী তহতৰ?
আমাৰ তেনেকে ৰোৱা নাই আমাৰ মানে কঠীয়া পাৰি থোৱা আছে।
হম।
ন হোৱা নাই সেইকাৰণে তেতিয়া ৰোৱা নাই মানে হালটো বৱাই থৈছে বাৰু।
উম।
ত, চহাটো গোৱা নাই মানে চ সেই চাহ বোৱাই পেলাই আমাৰ ধব পাৰিব আৰু।
উম - উম বাকী তহতৰ নিজৰ নিজৰ ট্ৰেক্টৰে হাল বৱাই আছ নে?
নিজৰ - নিজৰ অ‌,
উম তাকে
মানে বেলেগতো বাবলৈ যায়।
হম।
বাকী ঘৰৰতো সেইদিনাখন ঘৰাাই পেলাই থৈ দিলো লগতে।
উম ঠিকেই আছে বাকী তোৰ বিজনেছ কৱাচোন।
মোৰ পিজনেছ ঠিকে থাকেই চলি আছে বাৰু।
উম বাকী পৰামৰ্শ পোৱালি আহিলে নাই নতুন বেজটো?
আহিলে আহিলে সেইটো কালি আহিলে মোৰ ফাৰ্মা পোৱালি বাকী আজি মেডি চেন আনিলোগগে তাৰ পৰা গৈ পেলাই অফিচৰ পৰাই।
উম আজি আনিলি ন?
আজি আনিলো।
ঠিকে আছে বাকী মেইনটেনেঞ্চ সৰুতে ভালকে কৰিবি।
অ' অ' বাকী তোৰ ফাৰ্মৰ পোৱালি আহিলে নে নাই?
হ'ল আঠদিনমান হ'ল।
অ অ এইবাৰ এই বেজটো নতুনহে ন তোৰ আকৌ?
এই এইটো বেছ নতুন অ।
অ অ তাকে ভালকে মানে সেই খিনি কৰিবি আৰু। অকমান চাবি মেলিবি অকণমান প্ৰথমবাৰতটো লাভ ভুল হ'বলৈ আছে লোকচানো হ'বলৈ আছে মানে নতুন নতুন যে।
তাকে অভিজ্ঞতাটো তেনেকে মোৰ নাই ইমান।
পিছৰ বাৰৰ পৰা মানে গম পাই যাবি আৰু কোনটো কি হ'ব।
উম, তহঁতটো নাহো আৰু, অলপ শিকাই বুজাই দিবলে।
নাই মোৰ মানে পোৱালি কালি দিছেহে মোৰ, টাইম পোৱা নাই যে মই উলামগে বাৰু ৰ'।
আহিবি চোন আহিবি।
অ', ৰাতি মানলৈও যাবলে আছোঁ নহ'লে কাইলে মানলে গুচি যাম।
তাকে অলপ সুবি, সময় সুবিধা মিলাই পেলাই। আহিবি মোকো অলপ দেখুৱাই দিবি কেনেকুৱা কি কথা কৰিব লাগে। মানে মই বিশেষকে তেনেকে নাজানোঁ ন'। এতিয়া মেনেজাৰ-মেনেজাৰৰ কোৱা মতে ফ'ল' কৰি আছোঁ আৰু।
অ', অ, বাকী এনে ভুচি চুচি তহঁতে কেই টকাত কিনিলি?
ভুচি আমাৰ এইফালে ৰেটটো বেছি। পাঁচ টকাকে কিনা হৈছে আৰু পাৰ বেগ, মানে পাৰ বেগ নহক। পাৰ কেজি।
অহ, অ, ঠিকে আছে আমাৰ মানে ছটকাকে লওঁ, ঘৰতে দি থৈ গুচি যায়হি মানে।
আমাৰ আকৌ ঘৰত নিদিয়েহি আমাৰ আনি বগে লাগে। আকৌ গাড়ী ভাৰাটো এক্সট্ৰাকে পৰিলেই।
অ', অ, আমাৰ মানে ছ'টকাকে লও, উম, অ', অ, তাকে। বাকী এনে এতিয়া ফুৰিবলৈ চুৰিবলৈ এতিয়া বৰ্তমান যোৱা নাই বাৰু তাকে প্লেনটো বনাই আছোঁ আমি কেইটা, বোলো তই মই আৰু এহেত দুটা যে আছিলে, আমি লগতে চেচা যে গৈছিলো যে ইবাৰ, তেনেকে আমি বোলো যাম বুলি ভাবিছো আৰু।
তাকে তাকে ওলাবি, সোনকালে প্লেনিংটো কৰ। এই গৰমৰ দিন কেইটাতে যাবলে ভাল হ'ব।
উম, তাকে চেচাটো ঠাণ্ডাই হৈ থাকেতো এতিয়া গৰমৰ দিনত গলে ভাল হ'ব আৰু।
উম, যদি কেনেবাকে চেচা যোৱাটো কেনচেল হয় তেতিয়া হ'লে আমি উম, মাজুলী চাইডেও যাব পাৰো।
উম উম, মাজুলী চাইদে ধুনীয়া যাব পাৰো আৰু এতিয়া ফেৰীতহে যাব লাগিব ন
উম এতিয়া ফেৰিত যাব লাগিব তেনেকে দলং কমপ্লিট হোৱাগে নাই বাৰু গম পোৱা মতে বাকী তহতৰ সেই চাইডৰ পৰা ওচৰে হয় ন মাজুলী
আমাৰ এইফালৰ পৰা ইমান ওচৰ নহয় বাৰু অকণমান দূৰেই হয় বাকী মই গৈ পোৱা নাই যে মানে গাড়ী চাৰি এইবিলাক বাইক চাইক পাৰ হয়নে নহয় বাৰু
উম ফেৰিত পাৰ হয় বাৰু কিন্তু মই সৰুতে যোৱা বৰ্তমানৰ ইমান হেৰিটো নাজানো
অহ অ'
দলং খন হোৱাহেতেন উম দলং খন হোৱাহেতেন আকৌ সকলোয়ে সুবিধা হলে হয় হয় অকমানো লাগে ফেৰীত পাৰ হওঁতে এই
এতিয়া এনেই কিবা কাম বন কৰি আছ নে নাই কৰা তই।
কাম বন মানে ঘৰতে লগাই থকা হৈছে ট্ৰেক্টৰো লাগিয়ে আছে তাত থাকিব লাগে অলপ।
অ -অ -অ তহঁতৰ তহঁতৰ ঘৰ বনাই আছিলি নহয় ঘৰৰ কাম কিমান আগবাঢ়িলে
চাগে আৰু কালাৰটো বাকী আছে
এই তেতিয়াতে আগত ঘৰটো বনাই ল'ব লাগে অ
উম।
উম। বাকী মেডিচিন চব আনিলি নে তহতে ফাৰ্ম উম উম।
উম মেডিচাইন অনা হ'ল বাৰু।
অ -অ ঠিকেই আছে তেতিয়া বাকী ভাত পানীটো খালিয়েই তেতিয়া অ' কচোন কোৱাচোন
বাকী মাজুলীটো সত্ৰ নগৰী।
উম, উম। শুনিছ শু-শুনিছনে নাই হেল্ল'? হেল্ল'।
শুনিছনে নাই বাৰু?
হেল্ল'
অহ' শুনিছনে নাই?